শুনিছোঁ অ'। উম
তাকে, হিন্দী তোমাৰ মই মানে অকণ অকণ জানো।
উম।
অকণ অকণ জানো মানে মিলাই দিম আৰু।
গম পাইছোঁ গম পাইছোঁ। তই মোক সন্ধিয়া দেখাবি আজি।
অ' এ, এন চিৰ মানে অকণ অভাৱ হৈ গ'ল যে।
সেইটো হয় এন চি চিত লাগিব নহয়, আৰু মই মানে কিয় হিন্দী জানো জান ন' হিন্দী মানে প্ৰথম কথাটোতো সেই ধৰ চিনেমা টিনেমা চোৱা সেইবিলাকতো সৰুৰ পৰা আছে। তাৰপিছত মোৰ মানে কি আছিলে চাবজেক্ট লৈছিলোঁ মই। ছেকেণ্ড ইয়েৰত, ইলেক্ট্ৰিভ। অ'। ত' সেইকাৰণে মানে তাৰ অ' তাৰপৰা মানে মোৰ হিন্দীটো ইম্প্ৰুভ হ'ল। যেতিয়া মই ধৰ ছেকেণ্ড ইয়াৰত মই হিন্দী লৈছিলোঁ তেতিয়া মই হিন্দী মানে ক'বতো পাওঁ, তেতিয়া মই লিখিবও পাৰিছিলোঁ।
অ'।
লিখা চিখাবিলাকো মানে চব আহি গৈছিলে। তাৰ পিছত এৰি দিলোঁ আৰু বাদ দিলোঁ আৰু উম।
মোক ক্লাছ নাইন টেনত হিন্দী আছিল যে হিন্দীয়ে যি কৰিলোঁ তাৰপিছত নাই আৰু।
মানে পাৰি পঢ়িলে যে হিন্দীটো।
পাৰি পাৰি পাৰি, লিখিব পাৰি মাত্ৰই এই ক খ কেইটা গম প পাই ললে, অ', অ' আ, ক খ কেইটা যদি তুমি জানা
তাত অলপ বেলেগ ধৰণৰটো বস্তুটো, এতিয়া দেখিলে কিন্তু মই ঘপককৈ মোৰ কিবা লাগি যাব।
ননী বাৰীয়ে কিন্তু ধুনীয়া শিকাইছিল দেই।
অ' কিছুমান ধৰ এনে চিনি পাওঁ, ক, খ, গ, ঘ। কিন্তু বাকী এতিয়া চব চিনি নাপাম কিন্তু উম।
ঘপককৈ দেখিলে।
এইটোৱে। তহঁতক এন চি চিত হিন্দী লা
এই বা এই এইটো অসমীয়াত ক'ব নোৱাৰা।
চব হিন্দিত?
কিবা এটা পানী খাওঁ বুলি ক'লেও এই হিন্দীতে ক'ব লাগিব, পেছাব কৰিব যাওঁ বুলি ক'লেও ইংলিছত ক'ব লাগিব ন' হিন্দী
গম গম পালোঁ, নাই ঠিকে আছে ঠিকে আছে ভাল।
অ', অ' মোৰ চোৱাচোন তুমি কিমান লাজ লাগিছে এইখিনি আহোঁতে। তোমাৰ গোটেই ছোৱালী ল'ৰা, চিনিয়ৰ গোটেইখিনি কৈছে তাৰপিছত মানে আ, আমি এতিয়া তোমাৰ আমাৰ গোটেইখিনি মিলাই পেলাই পঞ্চাশৰ ওপৰ, তোমাৰ সত্তৰটামান ফাৰ্ষ্ট য়াৰ পোৱালি মানে আমি ফাৰ্ষ্ট য়াৰ মানে এণ চিচি ফাৰ্ষ্ট য়াৰ। আকৌ চেকেণ্ড য়াৰ তোমাৰ আছে অ' সিহঁতৰ কিমান আছে সিহঁতৰ বহুত আছে কিন্তু গোটেইখিনি নাহে আৰু সিহঁতৰ এই
তেওঁ ধৰ অলটোটেল তেওঁ কিমান মান হয় চাগে।
অল টুটেল আশী
আশী? উম! তাৰপিছত কেচটো ক কি হ'ল?
আশী বছৰ মানে মই তোমাৰ যেতিয়া আমাক যে ক'লে তোমাৰ নিজৰ চেল্ফটো নিজে ইনট্ৰডিউচ কৰা। মানে নিজৰ বিষয়ে কোৱা নিজৰ হবীৰ বিষয়ে কোৱা। মই হিন্দীত ক'লো মই আধা হিন্দী আধা ইংলিছ।
উম।
মানে কিবা এটা কওঁ মিক্স আৰু মই মানে চিনিয় চিনিয় মুগাল হাঁহিছে কি ক মানে গোটেই গোটেইখিনিয়ে হাঁহা নাই অকল যোনটো মেইন চিনিয়ৰ। সি মানে চিনি পায়। তাৰ পিছত মই জানে মই অসমীয়া কওঁ বুলি। কৈছে বোলে নাই নাই তুমি ভালেই কৈছা। অ', এইটো ক'লেহে তোমাৰ আহিব।
সেইটো সেইটো মানে কি তই শিকিব লাগিবতো।
অ', সেইটোৱে ভুল হ'লেও তুমি ভয় খাব নালাগে।
বেলেগ কথা কিন্তু হিন্দী হওঁক ইংলিছ হওঁক তই প্ৰথম শিকিব লাগিব। আমিতো এইবিলাকতো সৰুৰ পৰা শিকি অহা নহয়।
এইটোৱে এইটোৱে আৰু
মাতৃভাষা সেইটো ক'ব নাজানিলে লাজ পোৱাতো বেলেগ কথা।
সেইটো লাষ্টপতো বেলেগ কথা অ'।
এইখিনি বস্তু আমিতো শিকিব লাগিব।
শিকিব লাগিব এই আৰু বাহিৰত তুমি ক'বাত গ'লেও তুমি এইটো অসমীয়াটো কৈ একো লাভ নাই হিন্দী ইংলিছে ক'ব লাগিব। কি-কিছুমানতো তুমি বাহিৰা তত গ'লেলতো আৰু হিন্দীতো
তেতিয়ো ইলিছে আৰু এইটো মানে মেডেটৰী হৈ গৈছে গ'ম-গ'ম
অ', অৱশ্য অ'। সেইটো কাৰণে মানে সেইকাৰণে আজিকালি মানে বে বেছিক হিন্দীটো শিকিবই লাগে।
উম, উম। তাৰ মানে কি ক'ব জনাটো নিজৰ কাৰণেই ভাল। তই একচোৱেলি কি জানা আমাৰ যিবিলাক কৈ থাকে এই হিন্দী শিকিব নালাগে হেন তেনেকৈ কিবি ইংলিছ শিকিব নালাগে। কিন্তু তই যিমান ভাষা শিকিবি তোৰ নিজৰ কাৰণে ভাল।
নিজৰ কাৰণে ভাল তোমাৰ পা-পাছত মানে প্ৰস্তাই বুজিলা! পাছত মানে ক'ৰবাত ই-এনে এনেকুৱা এটা ক'ব যে তুমি ঘপক কৈ তোমাক কৈ দিব তোমাৰ ঘৰ ক'ত কি ক'ত তোমাৰ তুমিতো ন-নাজানিলে কি হে
ক'বও নোৱাৰিবি বুজিও নাপাবি। এতিয়া মানে আমাৰ এনেকুৱা হয় ইংলিছবিলাক আমি বুজি পাওঁ কিন্তু ক'বলৈ মানে আমাৰ অকণমান ধৰ কনফিডেন্টো কম।
প্ৰথম আমাৰ ভুলেই হ'ব। কিন্তু আমি ক'ব লাগিব আমি মানে কথা পাতিব লাগিব। কথা পাতিলেহে তোৰ
তুমি মোক হিন্দীত যি যি কোৱা মই চব মই চব বুজি পাম। কিন্তু কবলে মই তোমাৰ আধা আধাহে ক'ব পাৰিম মই মানে গোটেই সেইটো কব নোৱাৰিম। এতিয়া নতুনকে ন এতিয়া ইমান বছৰৰ পৰা মানে কৰাই নাই। কোৱাই নাই কাওণকে একো। তেওঁ আহি যাব আৰু যদি কৈ থাকিলে।
আৰাম চে আহিব।
আহি যাব আৰামত আহি যাব মই জানোয়ে এটা।
প্ৰথম তোৰ কেইদিনমান অকমান টাইম লাগিব শিকোতে। নতুন বস্তু এটা তই এডপ্ট কৰোতে টাইম লাগেটো।
উম, তোমাৰ যেতিয়া অভ্যাস এটা হৈ যাব। অভ্যা টো হৈ গ'লে মানে হৈ যাব, অ'।
ই ইও কৰি আছে নেকি? ৰণেও এইবিলাক কৰি আছে নেকি?
আ' ৰনে তোমাৰ সেয়া এ আজি- মানে সেৱা হৈছিল যে মা, যোনে যোনে যি কৰিছে মানে নাম কৰিছিলে সিওঁ দি সি সিটো পাৰিব।
নহয় নহয়। এই আমি যে সন্ধিয়া যে কথা পাতোঁ সেইটো কৰি আছে নেকি সি?
এতিয়া এতিয়া কৰি আছে, এতিয়া মোৰ পাছফালে কৰি আছে।
অ', পাছফালে মানে লগত আছে নেকি দুইটা?
ঘৰতে চোতালত বহি আছোঁ। সি অকণ দূৰত আছে, মই অকণ এইফালে আছোঁ মানে।
অ', অ', গম পাইছোঁ গম পাইছোঁ। ঠিকে আছে তেতিয়াহ'লে। উম, ঠিকে আছে অ'। ভালে। মই মানে তাৰো বহুত দিন খবৰ খাতি লোৱা নাইতো। হ'ব বাৰু চাই লওঁ। এই মানে কি আৰু কথাৰ ওপৰতহে কথা এতিয়া আমাৰ আকৌ বহুত ওলাই যায় না।
অ', বহুত ওলাই যায় এতিয়া বহুত ওলাই গ'লে এতিয়া মানে অ', ৰ টাইমটো নাপায় কিন্তু কথা শেষ নহয়।
সেইটোৱে কি ক'বা আৰু।
তেওঁ একো নাই, উম। এতিয়া কোৱাঁচোন ভাত চাত খালানে? যাম যাম যাম বা। কপিলা চলাব লাগিব।
সেইদিনাখন মাইনা আহোঁতে কিন্তু ভাল লাগিছিল দেই মোৰ যে কালি মই ইয়াৰ লগত কথা পাতিছিলোঁ যোগীৰ লগত। এ' সি জমাই কিন্তু দেই ন?
জমাই আহি পেলাই গুটিক চৰটা দি দিছে। সে কণ ধেমালি কথা।
নহয়, মেইন কথাটো কি গম পাইছ নাই মানে কি তাক মেছেজ দি আছে ফোন মাৰিছে। ই ফাঁকি মাৰি আছে আৰু আগদিনা ধৰ এক একেলগে দুয়োটাই এটা প্লেন কৰিলে।
অ', অ', অ'।
পিছদিনাখনোঁ অলপ কৰি থৰিছিলে সি, কিন্তু ই ধৰ ঢকা দি দিলে। ইয়াৰ ইয়াৰ মানে বেয়া খং আৰু চালা কালিতো তই কৈছিলি আজি খোৱাম বুলি। কি হ'ল মোক নোখোৱালি যে? আকৌ তাৰ ওপৰত দি আছে ধৰ, হেৰি তোৰ ফাঁকী। সেইকাৰণে আহি লগতে চৰ দিয়েই দিলে। তাৰ মানে কথাটো তাৰ মানে কথাটো কি গম পাইছ নাই? মাইনাৰ কথাটো হ'ল তই খালী মোৰ লগত ব'ল খুৱাম ময়েই। কেচটো গম পাইছ নে?
মাত্ৰ লগ এটা লাগে তাক। আৰু ইমান ডাঙৰ ল'ৰাটো। তই ইমান সৰু পোৱালিটোক লগত লৈ কিয় ঘূৰি ফুৰিব লাগে?
কিন্তু তহঁতৰ লগত ঘূৰা বয়স নে তাৰ।
অ', আমাৰ লগত ঘূৰি পৰে সেই ফাংচন চাব যাব, ৰাস চাব যাব।
তাৰ আজি বয়স প্ৰায় কিমান হ'ল জান, এ' বয়ত্ৰিশ
বয়ত্ৰিশ হে'।
তোৰ- কিমান মান হৈছে?
মোৰ মোৰ ঊনৈছ।
ত' তে ভাবিছা বয়ত্ৰিশ ক'ত। প্ৰায়তোতকৈ তেৰ বছৰমানৰ ডাঙৰ।
বা কম ধেমালি নহয় কিন্তু দেই। সি ইমান ডাঙৰ ল'ৰাটো আমাৰ লগত ঘূৰি ফুৰে।
আৰামছে।
এতিয়া দিব্যতা দিব্যতা বা আমাৰ লগত নুঘূৰে
এতিয়া চাপ'জ কথাটো কৈছো দিববৰে আজি ত্ৰিশ বছৰ হ'ল গম পা
আ প এই সদিনা ক দে গম পা
ন সেইটোৱেই কথা সি আমাৰ সি চাৰি পাঁচ বছৰ ডাঙৰ
তাকেইেতো এই
এতিয়া তহঁততকৈ তো ত তহঁতৰ ঊনৈশ টো তহঁততকে প্ৰায় এঘাৰ বছৰ মানৰ ডাঙৰ
এ খাৰচ এঘ বছৰ ল তে সি যে কিয়? অ', বহুত ডাঙৰ বহুত ডাঙৰ তোমালোকতকৈ তোমালোকতকৈ মানে কিমান বছৰ ন প চাৰি চ অ সাত বছৰ মান ন
মানে পাছৰ পৰা সাতৰ ভিতৰত হব পাঁচ বছৰৰ পৰা সাত বছৰ মানৰ ভিতৰত হ'ব
অ', তেনেককা মানে বেছি ন
উম নহ সি বাৰ ঠিক আছে আমাৰ লগতো মিলি গ'ল পাঁচ বছৰ গেপ এটা বাৰু ঠিক আছে পাঁচ চ বছৰ গেপ এটা বা তহুন আমাৰ লগত যোনটো থাক সেই এটা গেপ থাকে কিন্ত কিন্তু তহঁত আৰু তাৰ মাজত বহুত ডিফাৰেন্ঞ্চ গম পাইছানে
সি নিজে ইমান কুটুৰি থাকে যে আহ যিফালে যাওঁ আহ সিফালে যাও সি কিয় ইমান কৰিছো সি এতিয়া উলটাই আমিহে তাৰ লগত কব লাগিছিল যে মায়তিয়া আমি পাহো বোলচোন বোলচোন বোলচোন আমিহে ক'ব লাগ সি উল্টাই কয় মানে
মানে কি জানো তাৰ এক্চেলি লগ নাই নাই
লক নাই সেইটোৱে উম উম নিদ দে
সেইকাৰণেতো সকলোৱে লগতে ঘূৰি ফুৰে আৰু সেইটো সেইটোৱে সেইটোৱেই আকৌ তহঁতে যে তহঁতে যেতিয়া তহঁতে যেতিয়া বুজিবি তহঁতে ডাঙৰ হবি তেতিয়া তহঁতে লগ এৰিবি আকৌ তহঁততকৈ সৰু চাহ মাজালৈ যাব ধৰ
আমাৰ আমাৰ আমাতকৈ সৰুচাম গাম্বোৱা মণ্ডল
অ', সেই সিহঁতৰ লগত ঘূৰিবগৈ সময়ত চাবি তই
সিহতৰ লগত ধেত তাতো বিয়া পতা বয়সে পা হল এ
জানো নাজানো আৰু
সি বিয়াখন পাতিব লাগে সি সিটো আনিছিলে ন
অ', আনিছিল নহয় তাৰ পছত জানো কি হল?
আকৌ গুচি গ'ল নহয় গুচি গ'ল গুচি গ'ল গুচি গ'ল এবাৰ আহিছিলে নহয় তোমাৰ ঘৰৰ লগ কোট মেজ কৰি পেলাই দেখা নাছিলে ন এই
জানো জানো অ অ গম পাইছোঁ
যে তাকে এই
বাকী এতিয়া ভাত পানী খালি?
খালো খালো খালো এই এইটো তোমাক মেছেজ দিয়া অকমান আগত খাইছো
মই খামহে বাঢ়ি থৈ দিছে
ন ভোক লাগি যে তোমাৰ তাত
উম সেইটো হয় তোে পুৰা মানে কষ্ট কৰি জনাই
উম এনেকা যদি নাখাও একে দুৰ্বল হৈ যায় মানে
উ মোৰ আকৌ কি হৈছে তোৰ এই গৰমডালৰ কাৰণে নেকি মোৰ কিবা খাবলৈ মন নোযোৱা হৈছে
এই এইটো মোৰো হৈছিলে এইটো এইটো মোৰো হৈছিলে তোমাৰ যিটো তেতিয়া মই ঘৰত তোমাৰ মানে দিনটো এনেই মানে একো কাম চাম নকৰোঁ এলাহত তোমাৰ মানে এইটোয়ে মোবাইল চোবাইল চাই কৰি থাকো তেতিয়া মানে এই নাখাও থও ভোক চোক নায়ে এনেই গৰমত তেনেকুৱা লাগে মানে
মোৰ মানে এই কেইদিনমান হৈছে যিমান গৰম ডাল পৰিছে তিমান খাবলৈ মন নোযোৱা হৈছে দেখুন
এইটোই কথা এইটো বহুত মানে এই আচলতে মানে টাইমতটো মিচ হলে যে বহুত
সেই বহুত বহুত বেয়া তই এতিয়া ৰাতিপুৱা যে গলি তোৰ ৰাতিপুৱা গ'লে তোৰ নিজ মানে তোৰ ভিতৰৰ পৰাই আহি যাব দে খানা দে মোক পেটে কৈ পেলাব ধৰ
এতিয়া আমি বাৰ ৰাতিপুৱা বুট চাহ বন তেনেকুৱা কিবা খাই যাওঁ এনে তাত মানে মোৰ ঘোৰাই পৰি থাকিব লাগিব
হে নোৱাৰয় আৰু নহ'লে কম কষ্ট কৰাব তোক যেতিয়া ৰ'দত খাৰা কৰি থৈ দিব সেই পাচ তাৰপৰা যেতিয়া ৰ'ল ওলাইছে
তাত তোমাক নবহাই নহয় মানে কি এ কাম মানে বিল বিলাক যে কৰে
অ',
আমাক এইখনত যেনেকৈ থিয় হোৱাই থ মানে তোমাক ধৰি লোৱা একো কামেই নকক তোমাক থিয় কোই থব ইয়াত আকৌ ব়াই থ হব তোমাৰ মানে মোৰ বিষাই যায়গে
গম পাইছো
ভাবা মানে এইখন আৰু বিখন মানে বহুত পাৰ্থক্য নাই নাই ইয়াত তোমাৰ একে তোমাৰ ধৰি লও চব হ'ল নহয় চব হোৱাৰ পেলে তোমাৰ মানে এ কালচাৰেল কিবা প্ৰগ্ৰেম আছে এতিয়া ধৰি লোৱা তোমাৰ এই এইটো চাইক কোনে কাৰ কি কি আছে কোনে নাচিব জানে কোনোবাই গাব জানে সিহঁতক এতিয়া মানে এই মই আজি একোৱে কৰা নাই মই লুকাই আছো
এনেই ধৰ তই কৰিব দিলে কি কৰিবি তই-
মই- মই -মই কম খোল বনাব, খোল বজাব জানো। হৰি নাম গাব জানো। সেইডাল কৰি দিম আৰু ন। খোলটো আনি দিলে বজাই দিম বোলো মোক। নাই অ, আনি দিয়া অ, পোৱালি সি আনি দিব। অ, ' আনি দিয়ে বা।
তই কবি মই অকল ফোলহে বজাবা মই